হেল্ল'।
হেল্ল'।
অ বান্ধৱী ভালেই আছা?
অ আছো, তুমি?
অ ময়ো ভালেই দিয়া
অহ।
আমি আজি বিহুৰ ওপৰত অলপ আলোচনা কৰোঁ বুলি ভাবিছোঁ।
অ ঠিক আছে।
অ উম আমাৰতো অসমৰ জাতীয় উৎসৱ বিহু হয়। কাৰণ আমি আৰু আমি বিহুৰ বিষয়ে জনাটো বহুত বেছি প্ৰয়োজন।
হয়।
আৰু আমাৰ বিহু তিনিটা হয় বহাগ বিহু- কাতি বিহু আৰু মাঘ বিহু। আৰু তিনিওটা বিহুতে আমাৰ বহুত আনন্দ লাগে কিন্তু কাতি বিহুত অকমান- যিহেতু আমাৰ খেতিয়কসকলৰ অকল অলপ মানে কি অভাৱ অনটন হয়।
হয়।
সেইবাবে, অলপমান সেইতটো বিহুত অকমান- আমাৰ জনসাধাৰণৰ বা আমাৰ গাঁওৰ মানুহসকলৰ অলপমান আ', অভাৱ বতন হয় আৰু।
হয়।
সেইবাবে সেইটো বিহু কঙালী বিহু বুলি কোৱা হয়।
হয়।
আৰু আমাৰ বহাগ বিহুত যিহেতু অ- মানে উ উ ধৰি লোৱা মানে কি ডেকা গাভৰু সকলোৱে মানে- কি নাচে আৰু আ', বহুত আনন্দৰ- চব হয় সেইকাৰণে সেই বহাগ বিহুক ৰঙালী বিহু বলা হয়।
হয়।
আৰু আমাৰ ভোগালী মাঘ বিহুকতো ভোগালী বিহুৱে বোলা হয়।
হয় হয়। বিহু বিহু আমাৰ বহাগ বিহুত বহুত- আনন্দ লাগে আমাৰ দম চব। অ সৰু সৰু ল'ৰা ছোৱালী বোৰে অ বহাগ- বিহুত তেওঁলোকে নাচে বহুত বহুত দূৰ জাগাত- ফাংচন গাই। অ', বিহু বিহু বুলি কলে মানে কি আমাৰ বহুত তাৰমানে আনন্দিত- হৈ, আমাৰ বহুত- আগৰে পৰা আমি ভাবি থাকো বিহু আহিল বিহু আহিল এ লৰা- ছোৱালী বোৰে বিহু বিহুত হল পেঁপা এইবিলাক- তেওঁ তেওঁলোকে বহুত আগৰ পৰাই জগাৰ কৰি থৈ দিয়ে। আহ তাৰপিছত। আমি বহুত ডাঙৰ ডাঙৰ ফাংচন চাবা যাও তাত মানে- সৰু সৰু লৰা ছোৱালী বোৰে ডাঙৰ লৰা ছোৱালী বোৰে- এ নাচ দিয়ে তেওঁলোকে মানে বহুত আনন্দিত হৈ থাকে।
হয় হয়। আমাৰ উম বহাগ বিহু আমাৰ সাতদিনীয়া হয় আমাৰ প্ৰথম দিনা গৰু বিহু হয়, সিদিনা আমাৰ আ গৰু বিলাকক পুখুৰীত গা ধুৱাই। আৰু সেইবোৰ আচলতে আমাৰ ঘৰতো হয় আমাৰ আমি সৰুৰে পৰা দেখি আহিছো। আহ গৰুক আহ গা ধুৱাই তাৰ পিছত আহ গধূলি গৰু আনি মানে থো মানে থোপা দিয়ে আৰু থোপা দিয়াৰ পিছত বিচনীৰে বিচি দিয়ে আৰু চাকি জ্বলাই তাৰ পিছত আৰু গৰুক নতুন পঘাৰে আমি বিহুৱান দি দিয়া বুলি কওঁ।
হয়।
আৰু আমাৰ পিছদিনা মানুহ বিহু সিদিনা আমি বিহুৱান লও।
হয়।
আৰু আ বহাগ বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰো আৰম্ভ হয়, সেই সময়ত কাৰণ আহ প্ৰকৃতিয়ে নতুন ৰূপ লয় বা গছ গছনি সেউজীয়া হয় আৰু আ কপৌ ফুল ফুলে, মানুহে নতুন কাপোৰ পি ন্ধে আৰু আনন্দৰে বিহু উদযাপন কৰে।
হয়। বিহু গৰুৰ বিহুৰ গৰুৰ বিহুৰ দিনা আহ গৰুক গা ধুৱাই এই নতুন পাঘৰে বন্ধোৱা হয়। বিচনিৰে বিচি দিওঁ। তাৰপিছত আমি তেওঁলোকক আমি এই কিবা থোপা বুলি কয়, থোপা দি আমি বিচনীৰে বিচি দিওঁ। তাৰপিছত পিছদিনা ৰাতিপুৱা বিহু মানুহৰ বিহুত সকলোৱে ন তুন কাপোৰ পিন্ধে। সৰু ডাঙৰক আশীৰ্বাদ লয়, আহ তাৰমানে বহুত আনন্দিত হৈ থাকো আমি বহাগ বিহুতো। আহ', তাৰপিছত আমি আহ, তাৰমানানে নতুন কাপোৰ পিন্ধি আমি উলাস মাল মালাসৰে আমি বহুত ভাল পাওঁ আৰু সেই বহাগ বিহুটোত।
হয় আৰু আমাৰ বহাগ বিহুৰ পিছতেতো আমাৰ কাতি বিহু আহে, কাতি বিহুত আচলতে আমাৰ আহ', কৃষকসকলে ভাল শস্যৰ কামনা কৰি পথাৰত আৰু তুলসীৰ তলত চা কি জ্বলাই প্ৰাৰ্থনা কৰে। আৰু আমাৰ ঘৰতো তুলসীৰ তলত চাকি জ্বলোৱা হয়। আৰু গধূলি হ'লে আঁহ', সকলোৰে ঘৰত মানে কি শৰাই আগবঢ়ায়। সেই শৰাইবোৰ মানে কিয়নো মানুহবোৰে গাঁৱৰ মানুহবোৰে লগ লাগি ভাঙিবলৈ যাওঁ।
হয়।
প্ৰত্যেক ঘৰ মানুহৰ ঘৰত
হয় হয়। আমি ঢোল খোল বাজে আমি কাতি বিহুত ঠগী আমি আটায়ে লগ হৈ ভাঙো আমি। আহ গৃহস্থৰ সেৱা জনাও তেওঁলোকেও বহুত আমাৰ গৃহস্থই তেওঁলোকে বহুত আনন্দিত পায় আৰু আমি চোতালত টাইত হ'ল আহ খোল, তাল আমি সেইবিলাক মাৰি আমি শৰাই ভাঙো। আমাৰ গোটেই আটাইবোৰ চব মানুহ বিলাক ওলাই আহে।
হয়। আৰু আমাৰ আহ যিহেতু আমাৰ তেতিয়াও পথাৰত ধান খেতি হওক বা অন্য কিবা খেতিয়ে হওক তেতিয়া মানে আৰু যিহেতু সেইখিনি টাইমত আমাৰ ফল মানে কি এ মানে সেইটো মানে কি ফল লগাৰ সময় আৰু সেইকাৰণে মানে কি চাকি জ্বলাই আৰু চাকি জ্বলাই সেৱা কৰে। তাৰ পিছত আমাৰ কাতি বিহুৰ পিছত আমাৰ মাঘ বিহু আহে আৰু মাঘ বি মইতো ক'লো এইমাত্ৰ যে মাঘ বিহুক আমাৰ ভোগালী বিহু বুলি কোৱা হয় কাৰণ আহ সেইখিনি সময়ত আমাৰ ফচল চপোৱাৰ মানে যিবোৰ মানে কি পথাৰত খেতি বাতি কৰা হয় বা ধান খে তি কৰিলে আমাৰ আও লখিমী আদৰা বুলি কয় আচলতে।
হয় হয়।
আৰু আমাৰ তাৰপিছত উৰুকাৰ নিশা ভেলাঘৰ সাজি আহ সকলোৱে মিলি ভোজ ভাত খোৱা হয় আৰু ৰা যিবোৰ মানেৰ মা মাঘ বিহুত মাঘ বিহুৰ মানে কি ভিতৰত যিবোৰ মানে মে যি বান্ধে মানে, আহ আজিকালিতো প্ৰ তেক ঘৰ মানুহৰ ঘৰতে এটাকৈ হলেও মেজি বান্ধেয়ে। সেই মেজিবোৰ আমাৰ উৰুকাৰ পিছদিনা ৰাতি পুৱাই উঠি সোনকালে গা পা ধুই আহ মেজি জ্বলোৱা হয় আৰু মেজিৰ ওচৰত আহ সেৱা কৰা হয় কাৰণ আহ সেই মেজিৰ জুয়েৰ যাত মেজিৰ জুইৰ দৰে যাতে আমাৰ জী ৱনোৰ উজ্জ্বল হৈ পৰে, জীৱনতটো ৰঙীন হৈ পৰে।
হয় আমাৰ ভোগালী বিহুৰ মাঘ মাহত আহ পালন কৰা হয় মানে আ মিৰ সেই মাঘ মাঘৰ মাথোৰ আমাৰ গোটেই মাহটো টি আমাৰ বহুত তাৰমানে ঘৰে ঘৰে খানা পতা হয়। সেই বিহু বুলি তাৰ পিছত উৰুকাৰ নিশা সকলোৱে একেলগে আমি ভোজ ভাত খাও আমি। ভেলা ঘৰ সাজু টো পিছদিনা মেজি জ্বলাওঁ আমি মেজিৰ তলত আমি শৰাই পাতি প্ৰাৰ্থনা কৰো। তাৰপিছত আমি ভেলা পূজিত পুৱবাৰ দিনা পিঠা, লাৰু চিৰা, দৈ আমি এইবিলাক অ কাষৰ ওচৰ চুবুৰীয়া বিলাকক মাতি আমি খুৱাও আহ পিঠাও বহুত ধৰণৰ পিঠা বনোৱা হয় তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা, নাৰিকলৰ লাৰু তিলৰ লাৰু আদি আমাৰ তেনে আমাৰ এই অসমৰ পৰম্পৰাগতৰ খাদ্য এইবিলাক আমাৰ বহুত উম উৎসাহেৰে তাৰমানে আমি এইবিলাক বনাও আমাৰ তাৰমানে দুখ-ভাগৰ লাগ গিলেও আমি সেইবিলাক নাভাবো আমাৰ বহুত আনন্দিত হৈ থাকো
হয় হয় আৰু কিন্তু আজি কালি মানে কি বিহুৰ ৰূপত মানে বহুত বেছিয়ে পৰিৱৰ্তন হৈছে কাৰণ আমাৰ ধৰি লোৱা এতিয়া আধুনিক বাদ্যযন্ত্ৰ আহিছে বা মঞ্চ অনুষ্ঠান আৰু সামাজিক মধ্যমৰ প্ৰভাৱ বৃদ্ধি পাইছে আহ তথাপ বিহুৰ মূল ঐতিহ্য আৰু সংস্কৃতিৰ মূল্যবোধ সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়ি ত্ব হয়
হয়
মানে আগৰ বিহু বোৰ মানে যেনেকুৱা আছিল এতিয়াৰ বিহু মানে বহুত বেছিয়ে আধুনিক গ্ৰুপ হৈছে
বহুত পাৰ্থক্য হৈছে
হয় হয়
মানে আ আগৰ আগৰ বিহুৰ লগত নিমিলে আগৰ এতিয়া মানে আধুনিক যুগৰ তাৰনে ল'ৰা-ছোৱালী বোৰে এ এমাহল আগৰ পৰাই বিহু আহিছে আমি লগ ভাত খাম আমি মানে মাছ খাম, মাংস খাম তাৰ মানে তেওঁলোকে তাৰমানে বহুত আনন্দিত হৈ থাকে সেই দি না আমি ল এই উৰুকাৰ দিনা বহুত উ তাৰমানে তাক বহুত পইচা পাতি বহুত খৰচ কৰোৱা হয় তানে কোনো নাভাবে পিছৰ কথাটো নাভাবে মাছ, মাং স বহুত অ' তাৰমানে অনা হয় ৰাতিপুৱাৰ পৰাই ৰান্ধি থাকে, খাই থাকিব সেনেকুৱা তাৰমানে।
উম উম। আচলতে আমাৰ বিহু কেৱল এটা উৎসৱ নহয় ই আমাৰ অসমীয়া জাতিৰ আ ত্ম সংস্কৃতি হয় আৰু আমাৰ গৌৰৱৰ প্ৰতীক হয়। গ তিকে আমাৰ বিহুৰ বিহুৱে মানে কি আমাৰ প্ৰেম, ভাতৃত্ববোধ, একতা আৰু পাৰস্পৰিক সন্মান আহ আৰু মানে কি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা শিক্ষা দিয়ে। আৰু আমি আচলত তে বিহু আমি মানে কি সকলো মানে বোলে আমাৰ হিন্দু সকলে যে বিহু পালন কৰিব তেনেকুৱা নহয় আমাৰ সকলো জা কি, ধৰ্ম বৰ্ণন নিৰ্বিশেষে মানে কি, স কলোৱে, একেলগে বিহু উদযাপন কৰে, সেইকাৰণে আৰু বহুত বেছিই ভাল লাগে।
অ, বিহুত ধৰ্ম জাতি সেইবিলাক একোৱে নাভাবে মিলি, জুলি আনন্দ মনেৰে, উৎসাহেৰে, তাৰ মানে সমাজত বহুত গঢ়ি তোলে।
হয়।
আৰু এই মাঘৰ, মাঘৰ বিহুৰ দিন, এই এক তাৰিখৰ দিনৰ, সৰু ডাঙৰক সেৱা জনাই। তাৰ মানত , সেৱা জনাই, বহুত উৎসাহ আৰু।
হয়। আহ, এতিয়া আজি মই তোমাৰ পৰা ভালেখিনি কথা শিকিলো, বহুত বেছিয়ে ভাল লাগিল, আকৌ আমি নতুন এটা অধ্যায়ত লগ পাম।
হয়, ধন্যবাদ।